থ ছিক্স ফাইভটি
অঁ অঁ তোমাৰ কি কৰিৈছিল এই ল'ৰা মানুহ বিলাক যে যেনে মেইল ৰ্পাট অঁ ক'ব ৰাস্তাটো বন্ধ হৈ যাই যে তেতিয়া মানে পাইপ লগাই দিয়ে ন ত' সেয় লাইক যদি কম থাকে অলপমান ব্ল কে চাগে ব্লেককেটৰ তো কৰিব কাৰণে সেই মেচিন তো সেইতো বচতো ছোৱালী মানুহক নিদিয়ে। আৰে ডক্টৰে ডক্টৰেটোৱে মোৰ প্ৰেছক্ৰিপশ্যনত লিখি দিছে চ' সেইটোৱে দেখাবলৈ মই আৰু এবাৰ গলো বে তেতিয়াকৌ বেলেগ ডক্তৰ আছিল যোনে প্ৰেচক্ৰাইব কৰিছিলে ডক্টৰ টোনাই
অঁএয়
সেই ডক্টকটো দেখা সেয়ে তোমালোকে অনলাইনত নাচাবা উচাৰি নামাৰিবা যি যিহেতু তাকে কোৱা নিজৰ মোৰ টেমা গৰম হৈ গ'ল
নাইাইন হ'বো বডে সতে
ভয় লাগে ন খাবলে
কাৰণিয়াত সেইটো হয় কিন্তু সিহঁতে পঢি কিনে কৰিছোনো বস্তুটো অনলাইনত মানে এইটোতো গুগেলৰ মানে যোনটো আধা নলেজ থাকে সেইটয়ে লেখে
সেইকাৰণে মানে কি জানো প্ৰাইভেটত দেখালে ভাল আৰু বস্তুতটো এটা কথা বদলি থাকে
উম মানে সিও মানে মানে কথা টো জাষ্ট গম পাইছে যে কিডনিত এইটো এইটো ষ্টন হৈছে বা বাকী সি আৰু একো শুনা নাই সি লিখি লিখি গৈ আছে লিখি গৈ আছে ঔষধ গেইটা।
সেইটোয়ে জান সিহঁতৰ ভালকে প্ৰব্লেম নুশুনে আগে ঔষধ
ঔষধ কেইটা মানে লিখি লিখি আছে লিখি লিখি লিখি লিখি ছয় নম্বৰকৈ পালে ভাই ছয় নম্বৰ টেবলেট লৈ পালে। লিখি লিখি।
সেইয় নে ইমান ভালতো নাই আজি উম।
মোৰ লগৰীজনীৰতো সাত দিনৰ ঔষধ খায়েইচোন তাই ঠিক হৈ গৈছে। মোক কিয় ইমান এই উদিতা নামৰ আমাৰ কলেজৰ, তাইৰো অ দুই হোজাৰ বাইছত হৈছিল কিডনীত ষ্টোন। ত' তাই প্ৰাইভেট বৈশিষ্ট্য ৰ বৈশিষ্ট্য পিনে এটা থাকে প্ৰাইভেট অঁ চেন্ট্ৰেল ৰ্নাচ ম মেডিকেলতে দেখাইছিলে অকল হাত দিন ভাই এক সাত ক দিছে একসপ্তাহ পিছত তাইৰ ছিক্স মিলিমিটাৰৰ পাথৰটো ঘুৰা হয় ভাঙিও সেষ ঔষধ খায়। মোৰ থ্ৰী অ মোৰ থ্ৰী মিলিমিটাৰ, তোৰ এতিয়া ম চেক আপে পোৱা নাই ভালকে।
উম।
চাই ল নেক্সট মাহত ভালকে কৰি ল একে একো নহলে।
একো নহয় মানে ষ্টনটো আৰু বাঢ়ি নগলে হ'ল আৰু।
বাঢ়ি যাব সেইটোয়ে।
ষ্টন টো যদি বাঢ়ি নাযায় তেতিয়াহ'লে দেখাই কিনে পতকে ঔষধি জা পেলাব পাৰি। আৰু এটা এই কাণটো পিয়ৰ সিং কৰাইছো ফুলিয়ে আছে। ইনফেকচন হয়! উম ইনফেকচন পোৰা গটা ধৰি লৈছে। ভাই এতিয়া ডেইলি নিমখ পানী দি ধুই আছো।
লেলাইও ফুটালে কৈছিলো যে ফুটা ফুটাওকে যে আছিল তাই। তাইও ফুতালে তাই ভাই হেৰি এখন কাণত দুটা ফুটাইছে এখন কাণত এটা তাৰৰ পৰা কাণখনে ভৰ্তিছোন। আহ হা হা বাপৰে পুৰা আহ দুটা ফুটাইছে মান কাৰ একদম ওপৰত মই যে গৈছিলো সেইখিনিত ফুটালে আৰু এইখিনিত ত অলৰেডি চাৰিটা আছে পাঁচ ছয় ছয়তা ছয়তা ভাৱ। কিন্তু এটা কাৰণে মোক সুধিলো যে এ এটা কানত দুটা ফুটাইছ এটাত কিয় এটা ফুটাইছ? তাই কৈছে কি এনে মোৰ ইচ্ছা গ'ল। সেইটোকি ইচ্ছা গ'ল ভাইক।
হ কেনেকে ফুটাইছে তাই মানে ঘৰত ফুটাই দিছে নেকি?
বাইকে বেজি দি।
অ পাৰে চাগে তেন্তে।
আৰু এটা চানা আমি যোনটো ফুটা আমিতো মগল খিনিত ফুটাও ন এইখিনি। তই এইখিনিখন পেন নহয় তাইতো ভাই কাণৰ শিটোৰ ভিতৰত পুটাইছে। মানে গম পাইছ ন ওপৰলৈ গ'লে তাৰপিছত জাগা নাথাকে ত সেইখিনিতে পুটাব লাগিব সেইখিনি বেজি কেনেকে সোমাইছে তাকে ভাবি আছো।
উ হম।
এতিয়া সূতা সোমাই থৈছে।
ৰিস্কো ভাই ভয়ো নকৰে যদি মানে ঘৰৰ মানুহে ফুটাই দি আছে। ননব লাগি গলে নাৰ্ভত লাগি গলে ডমেজ হৈ যায় বা ইনফেকচন হৈ যায়
উম এটা এটা লাগিছেই বোলে তাই সেই বিষাই আছে সেইকাৰণে এই ওপৰত পৰাত
আহ
উম তাই চাগে ভয় নাইকিয়া হৈ গৈছে চাৰিটা চাৰিটা অলৰেডি কৰাই থৈছে ন ঘৰতে কৰিছে আৰু সোণৰ কাণফুলি পিন্ধিব বোলে ত' ইনফেকচন নহয়ছেগে তাইৰ পিছলৈ গম পাম এতিয়া
ইমান সোণৰ কাণফুলি ক'ৰ পৰা আছে বাই
মানে স নতুনতটোত সোমাই দিব সোণৰ কণ বাকী এটা নহয়।
আচ্ছা
উম। এ উঠৰ পিয়াৰ চিংটো ভাল লাগে।
অ ন সেইটো তই ফেকো কৰিব পাৰ ভাই এনে এনে ফুটাই লাভ নাই সেইয়িং কৰিব পাৰি সেইবোৰ অ ন তাকে কাৰণ কি তই চালভাৰ কিবা কিবি আমিতো ট্ৰেডিচনেলো পিন্ধো নয় কেতিয়াবা ত সেইবোৰতো ইমান শুট নকৰিব তে তাতকে ভাল ফেক বোৰে কৰা ভাল যেতিয়া আউটফিট চাই কিনে আমি পিন্ধি ললে হল
আৰু ফেচ কাৰ্ডৰ লগত মিলিবও লাগিব এইটো ফৰেনাৰবোৰক চাই কিনে আমি নহয় সিহঁতৰ পেচ কাৰ্ড আছে উম।
ভাত খা ভাত কি খালি আজি
অ আলু পিটিকা
অ আমিও আজি আলু পিটিকা খালোঁ। টমেটো শেষ হৈ গৈছে টমে টো শেষ হৈ গৈছিল মায় বজাৰে যোৱা নাই চালো পিটিকা কৰি খালো
হে মায়ে এতিয়া হেৰি যাব ন নুন মাতি নিজৰ কালি তেজ কৰালে দি প্ৰদান বজাব এয়া মই চাওমিন আনব দিছো। থাইৰইডৰ
অ অ শাইৰতটো মানে কেনেকুৱা হয়।
এ লাইক কিছুমান শকত হোৱা থাকে কিছুমান ক্ষীণৱা থাকে মোৰ মানে সটো খিনাই গৈ আছে ন বিষ হৈ যায় সেইয়ে উম। বহুত থাকে ধাই গলত গলত কফ জমা হয়। এনেকুৱা
হ ভগৱান
সেইটোয়ে কিছুমানেতো শকত হৈ যায় থাকে। হলে উম আৰু কিছুমানে সিনাই
ভাই তইও তোৰ খোৱা পেলা ঠিক কৰ ভাই তই যেনেকে খাই আছ
নাই নাই মোৰ এইটো সেইটো এইটো ঠাই ৰ
জানো কিন্তু বেমাৰ ধৰিবতো যদি সেনেকে থাক হা হা সেইকাৰণেছো তই অলপ ধ্যান দে মোৰতো হৈ গ'ল ভাৰি সেইটো ধৰা ধ্যান দিয় সেই মানে হেল্ডি খানা যিমান ট্ৰাই কৰ অকল দালি ভাত খাই নাথাকিবি আনকি চব্জি তব্জি দিলে চব্জি কেইটাও খাবে সেইটোতো ভাল নালে মোৰ মোৰো সেনেকুৱা হৈছে তাৰিছত কি কয় হা তাকেই আৰু তেল ভাজা মানে আমিতো এনে উজাং খাওঁ ন বহুত চ জংক মানে হাতটাই হা হা‌ তাকে কৈ আছো ভাই সপ্তাহত এবাৰ খালে একো নাই। নেক্স যে হেয়াৰো টো সেই হৈছে পেটত আলচাৰ আলচাৰ টাইপ এ হৈছে বোলে। আলচাৰ নে কিবা এটালে সেনেকুৱাইছে অ মম' খাই খাই।
উম। কালে কালে যাবা ব্ৰেড পকাৰটো খাতে চুইচ কৰি বোলে তেল উলাইচে নহয় মোৰ বেয়াও লাগিছে মো খাই আছো।
উম ভাই সেনেকুৱা হ'লে মই মইতো খাব নোৱাৰো এনেকে চুইজ কৰিলে তেল ওলালে।
সেইকাৰণে আগতে সেই নিউজ পেপাৰত থৈ দিব লাগে বস্তুটো।
অ
উম এনে নখাওঁৱে মই বহুত দিনৰ মূৰত খাইছো।
সেইকাৰণে ভাবি আছো জিম জইন কৰো জিম জইম কৰিলে ত মোৰ লক সেনেকা জংই নাকে বৰাবৰে খওঁ বাই তোৰ মাজতে কেতিয়াবা এক পেকেট চিপছ খাই দিম। বাকীতো এ অ মানা কৰে মানে নিজৰে খাব মন নাযাব জান, অ তাৰছত নিজে কিবা এটা লাগিলে ইমান কছকে মই এ এক্সাৰচাইজ কৰি আছো পইচা দি এইপিনে যদি মই খাই দিওঁ কি হব। সেইকাৰণে মানে মোৰ নিজৰে মন যোৱা নাই সেইকাৰণে মই খোৱাই নাই ভাই। য এই চেটাৰ্ডে বা চানডে দিনা জিম বন্ধ থাকে চানডে দিনাখন খাই দিম এক পেকেট চিপছ। বাকী ত এক পেকেট চিপছ খাই আছে ন। তাতকে বেছি প্ৰটিনে তোৰ খাব খ খোৱা হৈ যায় কাৰণ কি তই জিম যোৱাৰ আগত ঠ বনাই খাই যাও দেন আহি কিনা আকৌ এই চাদটো বনানা মিল্কশ্বেক বনাই খাও।
সেইবোৰ অ!
ভালে।
সেইবোৰ কৰিলে মানে সেই হৈ যায় ল প্ৰটিনোৰ ঠিক হৈ যায় তো ষ্ট্ৰেং যায় বিনে তই মতে বেলেন্ঞ্চ হৈ যায় চব।
ত জিম কেই ঘণ্টা কৰ?
জিম জিম জিম মানে সেইটো তোৰ ওপৰত ডিপেণ্ড কৰে, কিন্তু এক ঘন্টাই কৰিব লাগে। আৰু আমি পাগল আছিলো বা আমি সদায় গৈছিলো সদায় যাব নালাগে লাইক তিনি তিনি চাৰি দিন গৈ কিনে দুদিন ৰেষ্ট দিব লাগে। এতিয়া মচলটো মানে মানে বিল্ড হবলৈ সেয়ে মাচল কি কয় এইটো ৰিষ্টৰ হয় তই যদি ৰেগুলাৰ গৈ থাক। না সেইটোৱে সদায় গ'লে সেইকাৰণে চাবিচোন বডি নবনে সিহঁতৰো আৰু দেৰি লাগে।
উম। মানে নি নিউ নিউলি হলে সেনেকুৱা লাহে লাহে কৰিব লাগে নেকি অ। উম গম পাইছো।
তেতিয়া মানে মাচালটয়ে কি কয় ৰেষ্টটো পালে দেন পটক পটককে গ্ৰ' হয় মাচাল। আৰু ষ্ট্ৰেংথ বাঢ়ে মই সেইকাৰণে মই ভাবো মই চোন ইমান ভালকে মই দুই টু পইন্ ফাইৰ পৰা ফাইভ কেজি লৈকে উঠাব। পাৰা হলোঁ এতিয়া হঠাৎ মোৰ মানে এনাৰ্জি কিয় নাই উঠাবলে। হঠাৎ কিয় মই পাৰা নাই স্কোৱাড দিবলৈ অ এতিয়া ত এতিয়াতো আকৌ ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰিব লাগিব বাত সেইদিনাখন মানে যোনদিনাখন লাষ্ট গৈছিলো সেইদিনাখন মানে মোৰ গাত ষ্ট্ৰেন্থহে নাই। মোৰ মানে মাত কথা ঘূৰাও ঘুৰাও কি হৈ আছিল, যেন মোৰ লগৰীজনী যে তাইৰো তেনেকোৱা হৈছিল চব পিছত কি হ'ল আমি আধা ঘণ্টা ভালকৈ নকৰিলোঁ দেন পেলাই আহিলোঁ তেতিয়া মোৰ লাগিল নাই মোৰ বহুত উইক উইক ফিল হৈ আছে এনেকে উইক উইক ফিল হলে ত কেনেকে জিম সেইকাৰণে মই এৰি দিলো
উম আহ
কেইদিনমান ৰেষ্ট লৈ কিনে আকৌ যাব লাগিছিল অ ৰে উম দে দে মই পাছতকে কৈছো
হা হা হা